হেল্ল' শুনিছানে? হেল্ল।
অহ অঁ, কি কৰি আছা?
অ এনেই আছিলো ৰবা।
হয়।
তুমি কি কৰি আছা?
এ মই তোমাৰ অলপ আগে আগে আহি পালোঁ ৰবা, মই মানে আজি আমি পঢ়া মানে বি বিদ্যালয়খনলৈ গৈছিলোঁ মানে আজি বহু বছৰ হৈ গ'ল যিহেতু বিদ্যালয়খনত যোৱাই নাই। তাকে আজি বোলো এপাক চাই আহোঁ। তাতে পুৰণি স্মৃতিবোৰ মানে একদম মানে ৰঙীন হৈ উঠিলে তাত যোৱাৰ লগে লগে।
অঁ অঁ' মইয়ো বহু বছৰ ধৰি যোৱাই নাই ৰব যাব লাগিব।
তাকে, তাকে তাকে মই ভাবিছোঁ আজি আহ' বিদ্যালয় বিষয়ে অলপ অ বিদ্যালয় স্মৃতিৰ বিষয়ে অলপ কথা পাতোঁ নেকি।
অ' নিশ্চয় পাৰি পাৰি পাতিব, মোৰো বহুতো স্মৃতি আছে বিদ্যালয়ৰ জো বিদ্যালয়ৰ।
হয় হয় হয় হয় তাকে আৰু। আহ যিহেতু বিদ্যালয়ৰ স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰি, নে কি কোৱা?
হয় হয়, আমি এতিয়া বিদ্যালয়ৰ স্মৃতিটো কেতিয়াও পাহৰিব নোৱাৰো ন, বিদ্যালয় লগত আমাৰ বহুতো স্মৃতি তি জড়িত হৈ থাকে যিহেতু।
হয়, আহ' মানে অ তোমাৰ মানে হেৰি, যিহেতু আমি প্ৰথমদিনাখন যেতিয়া গৈছিলোঁ সৰুতে, তেতিয়া হয়তো আমাৰ বহুত ভয় লাগিছিলে, আৰু পোছাক পিন্ধি অলপ ভয় ভয় গৈছিলোঁ দিয়াচোন স্কুললৈ। আৰু মই মইতো তোমাৰ সৰুতে প্ৰথমবাৰ বিদ্যালয়ত যাতে অলপ কান্দিছিলো মানে, মোৰ মানে ভয় লাগিছিলে মানে ক'ত আহিলো বুলি। যিহেতু আমি মা দেউতাৰ পৰা দূৰত গৈ পেলাই মানে প্ৰথমবাৰ মানে আমি অলপ সময় থাকো ন', বিদ্য়ালয়তো মানে ভয় লাগিছিলে সেয়াই আৰু।
হয়, হয়, মোৰ টো এতিয়াও মনত পৰে সেই বিদ্যয়ালয়ৰ প্ৰথম দিনটো যে আমি নতুন পোচাক পিন্ধি হৈ গৈছিলোঁ। সেইটো মনত আছে এতয়াও মোৰো অলপ অলপ ভয় ভয় আছিলে আৰু কিন্তু শিক্ষক-শিক্ষয়ত্ৰীৰ মৰমৰে আদৰি লৈছিলে মাক সেইদিনাই বহুত নতুন বন্ধু পাইছিলোঁ আমি। তেতিয়া আমিও কান্দিছিলোঁ। লগতে আমাৰ বহুতো এনেকুৱা বন্ধুও দেখিছিলোঁ। সিহঁতেও ভয়ে ভয়ে আহি কান্দিছিলে।
অ', হয়, হয়, হয়, ঠিকে কৈছা তুমি। আমাৰ শ্ৰেণীতো তোমাৰ সদায় হাঁহি ধেমালিৰে ভৰি আছিল দিয়াচোন। আৰু তোমাৰ টিফিনৰ সময়ত একেলগে সকলোৱে বহি খোৱা, খেল-ধেমালি কৰা। সকলো এতিয়াও মনত আছে। মোৰতো এনেকুৱা হয় তোমাৰ এতিয়াও আহ, আজি ইমান বছৰ হ'ল ন' বিদ্য়ালয় এৰা তথাপিও মানে মোৰ এতিয়াও মানে তোমাৰ আহ, বিদ্যালয়ৰ সপোনবোৰ এতিয়াও আহে, মোৰ মই এতিয়াও তোমাৰ সপোনত মানে দেখো যে মই ল'গ বন্ধুৰ সৈতে আ, শ্ৰেণীকোঠাত বহি পেলাই তাতে পাঠদান আছোঁ। আম-আমাৰ শিক্ষক-শিক্ষয়ত্ৰীৰ আচাৰ্য আচাৰ্জাসকলে মানে আমাক এ শিকাই আছে। মই এতিয়াও মানে মোৰ সপোন আহে এনেকুৱা। তাৰে স্মৃতিবোৰ মানে ইমানে মোৰ মানে মনত যদি মানে মোৰ মনত ইমানে মানে আছে মানে, তে এতিয়াও মানে মোৰ মানে আহে মানে সপোনবোৰ।
হয়। হয়, হয়, আৰু বিশেষকৈ আমাৰ চাবা যে এয়া বাৰ্ষিক ক্ৰীড়াৰ প্ৰতিযোগিতা। আছিলে ফুৰিবলৈ পাইছিলোঁ আৰু চাবা যে আমি গৈয়ে যেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ দিছিলে আমাক তেতিয়াতো আৰু বহুতে ভাল লাগিছিলে, যেতিয়া আমি চবে গোটেই বোৰে মিলি মিলি জুলি আমি একেলগে পাৰ প্ৰাৰ্থনা কৰিছিলোঁ, ভগৱানৰ নাম লৈছিলো আৰু এনেকুৱাই শ্ৰেণী কোঠাত আমি সদায় হাঁহি ধেমালিৰে ভৰি আছিল। টিফিনৰ সময়ত একেলগে বহি খোৱা বা খেল ধেমালি কৰা। সকলোৱে সকলোবোৰ এতিয়াও মনত আছে মোৰ বহুতো মনটো মানে যেতিয়াই ভাবো ন' আহ, বিদ্যালয়ৰ স্মৃতিৰ কথা তেতিয়া মনটো বহুত ভাল ভাল লাগি যায় যে আমি ইমান ভাল দিনবোৰ ক-কটোৱাইছিলো বিদ্য়ালয়ৰ লগত।
হয়, হয়, ঠিকে কৈছা তুমি আহ, বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাটো মোৰো মানে বহুত প্ৰিয় আছিলে যিহেতু, সেইকেইটা দিন আমি খেল ধেমালি কৰিব পাৰো ন' তোমাৰ দৌৰ কৰোঁ তাৰপিছতে লং জাম্প, হাই জাম্প। লগতে তোমাৰ সংগীত নৃত্যটো থাকেই আৰু এইবোৰ আৰু সকলোতে মানে অংশ লৈ বৰ আনন্দ পাইছিলো, মই মানে সেইকেইটা দিন মানে এদিনো মানে মই তোমাৰ নোযোৱাকে নাছিলো, মই প্ৰতিদিনে গৈছিলো যিহেতু অ', তাতে তৰ্ক প্ৰতিযোগিতা তা লগতে আকস্মিক বক্তিতা এইবোৰো পতা হৈছিলে এইবোৰত মানে অংশগ্ৰহণ কৰিলে বিশ্বাসো বাঢ়ে দিয়াচোন আৰু খেল ধেমালিতো আমি অংশগ্ৰহণ কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল থাকে। আৰু আমাৰ কিমান শৰীৰত দক্ষ কথা আছে, আমি কিমান পাৰো সেইটো আমি দেখুৱাবলৈ সক্ষম হওঁ। তাকেই আৰু, আৰু মোৰ তোমাৰতো মোৰ এতিয়াও মনত আছে মই, অষ্টম শ্ৰেণীত পঢ়ি থাকোতে মই অ', দৌৰ খেলাত অ', মই প্ৰথম পুৰস্কাৰ পাইছিলো। এনেই মই মানে তোমাৰ দৌৰ খেলাত, মই দ্বিতীয় বা তৃতীয় পাওঁ, কিন্তু অষ্টম শ্ৰেণীত মানে প্ৰথম পুৰস্কাৰ পাইছিলো, মোৰ সেইটোও মনত আছে। ত' সেইটোয়ে আৰু। আৰু তাৰ প্ৰতি এ, যিবোৰ আৰু তাতে তোমাৰ দিছকাচ থ্ৰ প্ৰতিযোগিতা হৈছিলে, সেই, সেইটো, সেইটো প্ৰতিযোগিতাতো মই তোমাৰ অ', প্ৰথম স্থান দ-দখল কৰিবলৈ সক্ষম হৈছিলো সেই একেবছৰতে। এইবোৰ মানে স্মৃতি ভাল দিয়াচোন ৰঙীন হৈ আছে। আৰু সংস্কৃতিক অনুষ্ঠান বোৰো বৰ মনোৰম আছিল, নে কি কোৱা?
অ', মোৰো এনেকুৱা বহুত ভাল লাগিছে, ভাল লাগিছিলে প্ৰতিযোগিতাবোৰত অ', হ, হি, হৈ গল। এ, যে, ময়ো বহুতো এনেকুৱা খেল এ, যোনবোৰ খেল খেলোতে মইও এনেকুৱা ফাৰ্ষ্ট পুৰোস্কাৰ হিচাপে পাইছিলো যেনেকুৱা ধৰা এয়া বেজীত সুতা ভৰুৱা, এনেকুৱাত ফাষ্ট প্ৰথম প্ৰাইজ পাই মই উত্তীৰ্ণ হৈছিলো, বহুত ভাল লাগিছিলে বা কাবাডীতে হওঁক, মই কাবাডীতটো মই ইমান দৌৰাইছিলো যে সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰে শ্ৰেণীলৈকে মই যিমান কেইটা বছৰত কাবাডী খেল হৈছিলে, মই গোটেই কেইটা বছৰতে মানে পাইছিলো, নিজৰ গোটেই দলটোৰ লগতে, আৰু সেই দেখি মোৰ বহুত ভাল লাগিছে যেতিয়া মানে মই কাবাডী খেলত গৈছিলো, খেলিছিলো মোক শিক্ষক, শিক্ষয়ত্ৰীহঁতে কৈছিলে ধুনীয়া ভাল খেলিছা তুমি এনেকুৱা এনেকুৱাকে কৈছিলে যে বহুত ভাল লাগি গৈছিলে শুনি। আৰু শিক্ষক শিক্ষয়িত্ৰী সকলেটো কেৱল আমাক নপঢ়া, পঢ়ুৱাই নহয় জীৱনৰ বহুতো শিক্ষাও দিয়ে, আমাক জ্ঞানো দিয়ে, আমাক কিমান কি কৰিলে কি ভাল হব? সময় যেনেকৈ চাবা সময়ৰ মূল্য শৃংখলাবদ্ধতা সত্যতা আৰু পৰিশ্ৰমৰ শিক্ষা তেওঁলোকে পঢ়াই শিকাইছিল ন? পৰীক্ষাৰ আগৰ দিনবোৰ মনত পৰে নিকি তোমাৰ, সকলোৱে মিলি জুলি পঢ়া কৰিছিলো যে?
হয়, হয়। যিহেতু বিদ্যয়ালয়ৰ দিনত আমাৰ তেনেকে একো অ', চিন্তাধাৰা নাছিল দিয়াচোন। এতিয়া আমি ডাঙৰ হ'লোঁ আমি এতিয়া কলেজত যাওঁ কিন্তু আমাৰ এতিয়া হয়তো নৈতিক আমাৰ এতিয়া দায়িত্ব আছে, দায়িত্ববোধ আছে, লগতে আমাৰ জীৱনত আমি কি কৰিম সেইটোৰ প্ৰতিও আমাৰ চিন্তা আছে। কিন্তু বিদ্যয়ালয়ৰ দিনত আমাৰ এনেকে চিন্তাবোৰ নাছিলে, আমি খালি ভালকে পঢ়িব লাগে। তোমাৰ ভালকে খাব লাগে, আৰু ভাল মানে ভালকে শুব লাগে, আমাৰ এইকেইটাই মানে আছিলে দিয়াচোন। আৰু তদুপৰি মোৰ কিন্তু আমাৰ বিদ্যয়ালয় খনৰ যিখন গ্ৰন্থাগাৰ আছে মানে সেইখন কিন্তু মোৰ বহু প্ৰিয় দেই। মই তোমাৰ নিয়মিত কিতাপ পঢ়িছিলো। অ', তাতে গৈ পেলাই। সেই অভ্যাক মোৰ আজিও আছে দিয়াচোন।
হয়, হয়। এইবোৰতো দেখি, শুনি ভাল লাগিলে যে তুমি নিয়মিত ভাৱে কিতাপবোৰ পঢ়িছিলা। আৰু কি সীতা ভ্ৰমনলৈ যোৱা দিনবোৰো বৰ আনন্দময় আছিলে দেই, মোৰ ইতয়াও মনত আছে একেলগে আমি অ', বাছখনত গান গোৱা বা ফটো তোলা, বা নতুন ঠাই দেখি দেখা, সেইবোৰ পাহৰিবই নোৱাৰো এত তিয়া আমি বহুতো নাচ, বহুতো নাচি নাচি গৈছিলো, হাই হুল্লা কৰিছিলো। বা তাত গৈ আমি অহ খানা খাইছিলো। খাদ্য, খাদ্য ভোজন আমি খাইদ খানা খাইছিলো। তাত গৈ আমি নতুন নতুন ঠাইবোৰ দেখিছিলো। লগৰবোৰৰ লগত বহুতো স্মৃতি আছে আমাৰ বিদ্যালয়ৰ স্মৃতি আছে। আমি এইবোৰত দেখিয়ে ভাল লাগে। কেতিয়াবাটো দুষ্টালিও কৰিছিলো পাছে। তুমি কি বুলি ভাবা নো?
এ ময়ো একেই। আমাৰ নৱম শ্ৰেণীৰ, আমি যেতিয়া নৱম শ্ৰেণীত আহ নৱম শ্ৰেণীৰ আমাৰ বছৰেকীয়া পৰীক্ষা শেষ হৈছিলে। তেতিয়া আমাকো আহ শিক্ষা মূলক ভ্ৰমণ হিচাপে আমাক কাজিৰঙালৈ লৈ গৈছিলে। যিহেতু কাজিৰঙা আমাৰ পৰা মানে বেছি দূৰ নহয়। আমি ৰাতি এঘাৰটা বজাত ইয়াৰ পৰা ৰাওনা হৈছিলো। ত' বাছত আমি সকলোৱে মানে ভূতৰ কাহিনীবোৰ মানে আমি মই আৰু মোৰ লগ লগ বন্ধুসকলে মানে আমি ভূতৰ কাহিনীবোৰ পাতি পাতি গৈছিলো গোটেই ৰাস্তাত। ত' ৰাতি মানে তোমাৰ আন্ধাৰ ৰাতিত ভূতৰ কাহিনী পাতি গৈছিলো। এয়া মানে অতিকৈ মোৰ মানে মনোৰঞ্জন আছিল আমাৰ কাৰণে। মানে ত' আৰু মানে ভয়ো লাগিছিলে পাতি পাতি। তেনেকুৱা আৰু। আৰু তোমাৰ মানে যিহেতু আমিও সেনেকেই বাছত মানে ৰাতি যাওঁতে ঠিকেই গৈছো। যেতিয়া ঘূৰি আহিছো, তাৰপাছত আমিও মানে পাছত গান গান গাই আহিছো, নাচি আহিছো। সেনেকে আহিছিলো। এইটো তেতিয়া আৰু আমি কাজিৰঙাত গৈছিলোঁ। কাজিৰঙাত একেলগে গড় চাইছিলোঁ। এইবোৰ চাইছো, চাই পেলাই মানে বন্যপ্ৰাণীৰ যিটো মানে হেৰি একশিঙীয়া গড় মই প্ৰথমবাৰৰ কাৰণে দেখিছিলো তেতিয়া। এইয় আৰু এইবোৰ মানে স্মৃতি মানে বহুত মানে আছে আৰু মানে ভাল ভাল স্মৃতি।
অ' ভাল স্মৃতি লগত মোৰ এতিয়াও সেই বিদ্যয়ালয়ৰ এ বিদায়ৰ অনুষ্ঠানৰ দিনটো মনত পৰিল এতিয়াও মোৰ বহুত দুখ লাগে। মানে ভাবিলেই দুখ লাগে আমাৰ কেনেকৈ সেই বিদায় অনুষ্ঠানতটো আমাৰ আমাৰ বাবে আয়োজন কৰিছিলে। ইমান দুখ লগা কথা সকলো বন্ধুক এৰি এৰি আহিব লগা হৈছিলে আমাৰ। বহুত চকু এতিয়া সকলোৱে নিজৰ নিজৰ পথত আগবাঢ়িছে। কিন্তু, বিদ্যালয়ৰ বন্ধুত্ববোৰ বন্ধুত্ববোৰ আৰু বিদ্যালয়ৰ স্মৃতি সদায় হৃদয়ত থাকিব আমাৰ।
অ' হয় দেই, হয় দেই। সঁচাকেই কিন্তু এই কথাটো সঁচা হয় যে আমাক কেৱল অ' বিদ্যালয় পুথিৰ জ্ঞানেই নিদিলে, ভাল মানুহ হবলৈও শিকালে আৰু লগতে ভাল বন্ধুও দিলে তুমি যেনে ক'লা। এই বিদ্যালয়ৰ বন্ধুবোৰৰ লগত মই এতিয়াও কথা আছে দুই এজনৰ লগত আৰু বেছিভাগৰ লগত নাই যদিও চবে চব সকলোৱে যিহেতু টো নিজৰ নিজৰ আহ জীৱনৰ পথবোৰ বাছি লৈছে তেওঁলোকে নিজৰ নিজৰ পথতে মানে ব্যস্ত আৰু। আহ আৰু তাকে আৰু আৰু বিদ্যালয় দিনবোৰ যি জীবনটো অতি সোণালীময় সময় মানে। তাকে আৰু
হয়, হয়। এদিন ময়ো সুযোগ পালে যাম ৰ'বা পুৰণি বিদ্যালয়খনলৈ। আকৌ যাম। তাৰে তাৰ স্মৃতিবোৰ মই আকৌ আকৌ পাবলৈ চেষ্টা কৰিম। যিমান পাৰো তাতে শিক্ষকবোৰৰ লগত মাত বোল কৰি ভালকৈ ভালকৈ কথা পাতিম। বা বন্ধু বোৰৰ আগৰ বন্ধু বোৰৰ লগতে যাম। তাত বিদ্যালয়খন দেখিলেই ভাল লাগি যাব ন। যেতিয়া পুৰণি বিদ্যাযলয়খন নিজৰ পঢ়া শ্ৰেণী কোঠাতো দেখিম সেইবোৰ চাবলৈ মই নিশ্চয় এদিন হ'লেও এদিন যাম
হয় হয় শ্ৰেণীক কোঠাটো দেখিলে তুমি তুমি হয়তো অতীতলৈ গুচি যাবা তোমাৰ গোটেই মনোভাৱ খিনি অতীতৰ মনোভাৱ খিনি আহিব যে তুমি কেনেকে শ্ৰেণীৰ কোঠাত বহিছিলা কি কি কৰিছিলা সেইবোৰে মনত আহিব তুমি মানে তাত গলে তোমাৰ সকলো বস্তু তোমাৰ মনত ভাহি উঠিব মানে সেইকাৰণে তুমি এবাৰ গৈ চাবা মই যিহেতু গলো আহ গৈ আহিলো মোৰো মানে তোমাৰ গোটেই বস্তুবোৰ মানে ভাহি উঠিলে মানে যে ই আমি বিদ্যালয়ৰ আহ বিদ্যালয়ৰ মানে কেনেকে গৈছিলো গেটত কেনেকে তাৰপিছত প্ৰাৰ্থনা গৃহত দেখি পেলাই প্ৰাৰ্থনা কেনেকে কৰিছিলোঁ সেইবোৰ মানে গোটেইবোৰ মনত পৰি যায় এই স্মৃতিবোৰ বহুত মিঠা স্মৃতি আৰু আজি এই তোমাৰ লগত এই কথা পাতি পেলাই কিন্তু মোৰ বহু মানে মিঠা স্মৃতিবোৰ মানে মন জগ জা জাগি উঠিলে মানে
হয় হয় মোৰো বহুতো স্মৃতি মনত পৰি গলে তোমাৰ লগত এই বিদ্যালয় স্মৃতিৰ ওপৰত কথা পাতি
জীৱনৰ অমূল্য সম্পদ হৈছে ন আমাৰ
হয় হয় ঠিক কৈছা ঠিক কৈছা দিয়া তেন্তে আজিলৈ ৰাখিছো
অ দিয়া ৰাখিছোঁ ধন্যবাদ